হেল্ল' অ' শুনিছানে?
হেল্ল'।
অ' শুনিছানে বোলো?
অ, শুনিছোঁ, কোৱাচোন।
কি কই আছা?
এ আছিলো এনেই বহি।
অ'।
কি কৰি আছা তুমি?
এয়া মইয়ো আছোঁ এনেই।
অহ, বিহু লগাইছানে নাই?
বিহু তোমাৰ লাগিল, ম‌ গৈছেও। তোমালোকৰ কেনেকুৱা গ'ল বিহু এইবাৰ?
অ বিহু এয়া পিঠা বনা, বনাই আছোঁ আৰু। এতিয়া অকনমান বহিছোঁ, আ আকৌ গধূলিহে বনাম।
এইবাৰ কি, কি কি বনাবা?
কি কি মানে, তিলপিঠা বনাইছোঁ। বৰপিঠা, তাৰ পিছত তে ৰাতিলৈ ঘিলা পিঠা কেইটামান বনাম আৰু সেই নাৰিকলৰ লাৰু বনাব লাগিব।
অহ অহ।
তাকে মানে ঘৰত- কামকৰি থাকিবলগীয়া হৈছে যে-
অহ বিহু উম উম। আমাৰো বনালোঁ বহুত তিল পিঠা বনালোঁ। লাগে হেয়া তিলৰ লাৰু। তাৰপিছতে তোমাৰ এই নাৰিকলৰ গাজৰ মিক্স কৰি এটা লাডু বনাই নহয়।
অহ
এ অ মই বনাও তোমাৰ। এই গাজৰতো তোমাৰ এই পিহনাত ৰিটি- তাৰপিছতে তোমাৰ চেপি পেলাই, তাৰপিছতে আকৌ নাৰিকল খিনি যেনেকে তুমি নাৰিকলৰ লাৰু বনালে যেনেকে চেপি কৰি তুমি চেনিত ভাজা- তেনেকে এইখিনিও তুমি গাজৰ- খিনি তুমি চেপি পেলাই ৰসতো মানে আঁতৰাই, সেই তাৰ লগতে- একেলগে ভাজি দিলে- ভাজি দিয়ে হৈ যায়। তাৰপিছতে তুমি লাডু বনাব পাৰা। বৰ ধুনীয়া লাগে। অ একেই, কিন্তু সেই গাজৰ পৰিমাণটো কম- হ'লেও কথা নাই। নাৰিকলটো অকনমান বেছি হ'ব লাগে।
ম আজিকালি আকৌ ঢেৰ কালাৰিং লাৰু বনাই নহয়।
হে সেইটোৱেইতো। ভা অ তিল পিঠাও দে- কি জানে নাই তুমি তিলপিঠা আজিকালি বহুত কালাৰৰ বনাই
অ তিল পিঠা যে কলাত তিল পিঠাটো যে বনাই সেইটো এটা চাউলে হয় কি কিবা কলা
অ কিবা কলা কলা বৰা চাউল
অ বৰাচাউল
উম কলাবৰা চাউল আৰু হালধীয়াটো তোমাৰ হেৰি মোৰ মতে অকমান হালধি দি দিয়ে নেকি
পাৰে এনেকে আকৌ হেৰিও বনাব পাৰি বিটৰ ৰস
অ বিটৰ বনোৱা যায় আমাৰ দেখিছো বাৰু মই বনোৱা নাই
কালাৰো ইউজ কৰে
আহ কিন্তু মানে তোমাৰ বিহু বুলি ক'লে তিলপিঠা কেইটাই বগা কেইটাই ভাল লাগে
অ অ তোমালোকৰ হেই এতিয়া বিহু পাৰ্টি চাৰ্টি আহে নে
অ আহে তোমাৰ উম আহে আহে তোমাৰ এই উৰুকাৰ দিনা ৰাতিৰ পৰাাই আহিছে এই সৰু সৰু পোৱালিখিনি তিনিদিন অ উৰুকা দিনাখন মানে তোমাৰ এইয়া বহাগহু উকািন এনেই তো তমাৰ পিছদিনাখনৰ পৰাহে আহে এইবাৰ মানে আমাৰ উৰু চকা দিনাখনৰ ৰাতি প্ৰায় বিহু পাতি আহিছে সৰু সৰু ওচৰৰ পোৱালি খিনি
অ উৰুকা দিনাই আহিছে
অ উ কনাখনেই আহিলে এই বা
অ অ আমাৰ ইয়াত নাই বাৰু অ বিহু দিনাখনৰ পৰা এনেইতো গৰু বিহুহে সেইদিনা তথাপিও মানে ল'ৰা ছোৱালী খিনি আহে হুচৰি গাব অ আকৌ সেই অ আকৌ গাঁৱৰ ৰা জেমিলি
অ অ আমাৰো আমাৰো বাৰু হয় সেইটো ত ডাঙৰ ডাঙৰ পাৰ্টী বিলাকো আহিলে
অ বাৰটা এটালৈকে বিহু হৈয়ে থাকে
উম ভালো লাগ তুমি গলা নে নাই এইবা হুচৰি গবলৈ
মই হুঁচৰি জানো কি কৰোঁ যাওঁ নে নাযাওঁৱে আ আকৌ গোটেইকেইটা ঘৰৰ গোটেইকেইটা যাব নোৱাৰোঁ নহয় ঘৰত আকৌ কোনোবা থাকিব লাগিব উম তাপিছ তাতে আমি যাওঁ কাৰণে মায়ে থাকে মায়ো হেঁপাহ কৰে যাবলৈ তাৰ পিছত এবাৰ মাক কৈছোঁ মাক তাকে যাব দিছোঁ আৰু তাৰপিছতে মই ঘৰত থাকিম বুলি কৈছোঁ
অ
তাই মই ঘৰত থাকিম তাৰপিছত পিছদিনাখন দেতা যাব আৰু মায়ে মই ঘৰত থাকিম তেনেকে থাকি দিম আৰু
তইয়ে যা আৰু
আহ
তাত গৰু নোৱালানে নাই গৰু বিহু দিনা বোলো গৰু গা ধো ভৱালানে নাই
গৰু গা বিহু দিনা ধোৱাম আৰু উম
আমি মোৰছ এ এক গৰু নাই
অ অ অ তোমালোকৰ ঠাইত গৰু নাই কিন্তু নদী আছে আমাৰ গৰু আছে নদীখন নাই আগতে অ আগতে সেই পুখুৰী আছিলে ডাঙৰ ডাঙৰ তাতে ধোৱাইছিলোঁগৈ কিন্তু আজিকালিহে আ পুখুৰীবিলাকত লে তেয়াহে হয়
লেতেৰা হয় পানী কমি যায় আৰু
সেইকাৰণে মানে ঘৰতে একদম মটৰ পাইপত আধুনিক যুগ যে
নকবা এ ভাল লাগে তোমাৰ যেতিয়া গোটেই মানে গৰুখিনি গোটেই মানুহে উলিয়াই লৈ আহে একেলগে লৈ যায় গ ন
অ আজিকালি গাঁৱত গৰুৱে নাইকিয়া।
আমাৰ আকৌ হেৰি মানে গাঁৱত আগতে মোৰ মাৰ ঘৰত এনেকে গাঁৱৰ মানে গোটেই মানুহ খিনি একেলগে গৰু লৈ যায় নদীলে। তোমাৰ বেন লৈ যাব ঢোল, লৈ যাব তাত। এতিয়া তোমাৰ বজাই বজাই মানে গৰু, গা ধুৱাই কৰি এপেনে এৰি দিঠৈ আঁ
অ' তেনেকে নদী-চদী থাকিলে ভাল লাগে। কে, কিন্তু আমাৰ ইয়াত নদী ছদি নদী নাই।
উম, তেনেকুৱাত আক দিগদাৰ হয়, আজিকালি তোমাৰ মানে নাইকিয়াই হ, গছে গৰু গা ধোৱা নিয়ম, আৰু মানুহৰ ঘৰে ঘৰে কালি গৰু পাবলে নাই।
অ পাব নাই সেয়াই, আমাৰ আকৌ সেই ভাগিনটো আছে নহয়, খুব হেঁপাহ একে গৰু বুলি ক'লে। গৰুয়ে হওক বা, কুকুৰ-মেকুৰী যিকোনো জীৱ-জন্তুৰ প্ৰতি আৰু বহুত মৰম। আহ' তাৰপিছতে সি মানে অ, সি এক একেবাৰে সৰু গৰু পোৱালি এটা আছে। সিয়ে গা ধুৱাব। তাকে বোলো, এবাৰ লৈ আহিম, মানে প্ৰতিবাৰে লৈ অহা হয় তাক। দেখুওৱা হয় কিন্তু এইবাৰ বোলো, গা ধুৱাব দিম তাক।
নাই সেই ভাল হৈছে, মানে বুজি পাইছে ন কিন্তু আজিকালি পোৱালি বিলাকে গৰু গা ধুওৱা, কি, মানে উৰুকা কি বিহু, কি একো বুজি নাপায়
সেয়াই আৰু আজিকালি পোৱালী বিলাক মোবাইলতে ব্যস্ত হৈথাকে। সি মানে, মবাইল অ' তাক মানে মবাইল নালাগে সি গৰু চাব। তাৰপিছতে কুকুৰৰ কাৰণে বিস্কুট আনিব মেকুৰী অ ফোন কৰিলে মানে সি মানুহ গোটেই মানুহখিনি খবৰ ল'বই। কোনে কত কি কৰি আছে, তাৰ উপৰিও মানে মেকুৰীজনী কথা সুধিব মেকুৰীজনীক ভাত দিলোঁ নে নাই? সৰু পে সৰু পে বুলি কয় সৌ পোৱালিটোক সৰু পেটোক মানে আমি অ কিবা খাবলৈ দিলো নে নাই পথাৰত আছেনে ঘৰত আছে পথাৰ পা আনিলো নে নাই চব হিচাপ ল'ব আকৌ যদি ঘ অঁ আমাৰ ঘৰত থাকে হাঁহাকাৰ লগাই থাকিব সি পথাৰত গৈ সেয়া গৰু আনি ঘৰত থলেহে শান্তি
আজিকালি তোমাৰ বিহু বুলি কলেও পিঠা পনা বনাবলৈ মিক্সিটোহে ব্যৱহাৰ কৰা হয়
অ হেৰি নাইকিয়াই হৈ গৈছে এতিয়া ঢেঁকী নাই অ ঢেঁকী নাইকিয়াই হৈ গৈছে
বিহু দিনকেইটাৰ মানে তোমাৰ ঢেঁকী মাতো শুনিয়ে ভাল লাগে
উম অ সেইয়াই ভাল লাগে ঢ়েঁকী মাত শুনি ভালাগ লাগে কুলি মাত কি ধুনীয়া লাগে ন বিহু বুলি ক'লে আৰু এতিয়া চব ফালে গছ বিলাকত ফুলবোৰ ফুলে নো গোটেই গছ বিল বোৰতে ইমান ধুনীয়া লাগে
আজিকালি মানে এইবিলাক নাইকিয়া হৈ গৈছে পৰিৱেশ
আহ মানে নতুন বছৰৰ নতুন আগমন অ উম
কুমলীয়া পাত বিলাক গছত আহে বৰ ধুনীয়া লাগে
তিনিটা নে চাৰিটা ঢেঁকী আছে নেকি গাঁৱত অ আগতে আমাৰ পৰিয়ালতে এটা আছিলে কিন্তু এতিয়া সেইটোও নাইকিয়া হ'ল আজিকালি নাইকিয়াই ঢেঁকীবোৰ চবে মিক্সিতে শুনে কিন্তু হেৰি ঢেঁকীত খুন্দা নিচিনা কিন্তু পিঠা নুঠে
আজিকালি সেইকাণে চাবাচোন তুমি তিল পিঠা বিলাক নি মিক্সিট যে তিলপিঠা খুন্দে তিলপিঠা নহয়ে
অ', নহয় বহুতৰে নহয়, মোক এনেকে মোক
পিঠা কেইটা কিন্তু বৰ ধুনীয়াকে হয়।
অ', মোক বহুতে সুধিছে তিলপিঠাটো কিয় উঠা নাই, মিক্সিত খুন্দিছো যে। কিয় উঠা নাই, তোমালোকে মিক্সিট খুন্দিলে উঠে নে, মই বোলো আমাৰ কেতিয়াবা উঠে, কেতিয়াবা নুঠে। অ', ম বোলো মোৰ মই মানে হে তিল পিঠাটো ইমান ভাল দৰে বনাব নাজানো। তেতিয়া মাকে কৈ দিব কৰোঁ কিয় নুঠে, মই ইমান তিলপিঠাৰ বিষয়ে নাজানো
হেৰি তুমি যদি তিলপিঠাটো নুঠে তুমি কি কৰিবা জানানে। তিলপিঠা, মানে পিঠাগুৰি খিনি তুমি অকমান পানী সানিব। পানী খানি তুমি আকৌ চালনিত চালনিত, অ', আকৌ চালি তুমি পলীদিনত বান্ধি থোৱা। পলীদিনট বান্ধি তাৰ পৰা লৈ লৈ তুমি
কৰে, পানী হেৰি কৰে, উম, কিন্তু মই অ', মই মানে তিল পিঠাটো বনাইছে পোৱা নাই, মই হে বনাও নিমকি বনাও। তাৰপিছতে, অ', কি বুলি কয় বৰপীত পিঠা। ঘিলা পিঠা। তাৰপিছতে নাৰিকলৰ লাৰু, নাৰিকলৰ লাৰুটো বাৰু মাহটোৰ সোতি সমানিয়াই এক একেলগে বনাওঁ কাৰণ দেৰি হলে সেইটো লাৰুটো নহ'ব। অইন, গৰম হৈ থাকিলে, অ', গৰম, উম, গৰমাই গৰমে বনাব লাগে যে।
ঠাণ্ডা হৈ গলে মান তোমাৰ লাৰুটো নথাই গৈ। মিঠৈও টান হৈ যায় যে।
এতিয়া, বিহু উৰুকা দিনা কি খাবা?
উৰুকা দিনা তোমাৰ মাছো, মাংসও।
অ' বিহু বুলি কলে চব হয়
উম বিহু দিনা ভাল ভাল লাগে মানে সেইদিনা এলাহো নালাগে বাকী দিনত তোমাৰ মানে অকমান বোলে মাছ আনিলে এই মাংস আনিব নালাগে
অ আমাৰ সেইয়া উৰুকা দিনা পুখুৰী ততে মাছ ধৰে তাৰ পিছতে এ বিহু দিনা মাংস অ নহয় মানে উৰু চকাাদিনাৰ দিনত মাছ ধৰে আৰু
অ মাছ ধৰে ৰাতি মাংস আমাও তেনেকুৱাই হয়
অ
আৰু মানে সেইদিনা আলহী থাকিয়েইে নহয়
অ আলহী থাকেই আকৌ বিহু দিনাও এতিয়া আজিকালি বাৰু মানুহ বিলাক বিহু দিনাই নাহে বিহু পিছদিনাখনৰ পৰা আহে আগতে আইতা থাকোতে অ আইতাক সেৱা কৰে আহি ন বিহু বুলি ক'লে ডাঙক সেৱা কৰাতটো হয় অ মানে পৰিয়ালৰ অ চবেই আহে প্ৰতিজনী বোৱাৰীয়ে মানে আহে বিহু দিনাই আহি আইতাক সেৱা কৰি যায় তাৰছত সেইদিনাই মানে বিহু খাই যায়
আজিকালি তোমাৰ এই পৰম্পৰাটো নাইকিয়া হৈ গৈছে
অ নাইকিয়া হৈ গৈছে
আৰু মানে সৰু পোৱালি খিনিয়ে যে এনেকে ডাঙৰক বোলে আহি পেলাই সেৱা কৰিব লাগে বিহু দিনা নাজানে আৰু ঘৰ মানুহো আছে আচলতে নিশিকাই নেকি
অ আজিকালি নাইকিয়াই হৈ গৈছে চবেই কেৱল মোবাইলত ব্যস্ত আৰু আজিকালি ল'ৰা ছোৱালীক কি হৈছে পঢ়া শুনা পঢ়া শুনাাতোক লৈ গুৰুত্ব দিয়ে কিন্তু পঢ়া শুনা অ পঢ়া শুনাতো থাকিবই লাগিব তাৰ মাজতে বাক খিনিওও- মানুহে শিকাব লাগিব ন।
শিকাব লাগিবঅ। নহলে আমাৰ এই বাপ বাপোতি সাহোন বিহু নাইকিয়াই হৈ যাবগৈ।
অঅ সেইয়াই উম।
ঠিকে আছে দিয়া।
অ' হ'ব দিয়া।
উম ঠিক আছে দিয়া।
অ'অ'অ